হেল্ল'
অ শুনিছা নাই?
অ শুনিছো শুনিছো। তুমি শুনিছানে?
অ শুনিছো শুনিছো। কি কৰিছা?
এ মই এনেই অলপ বহি আছিলো গৰমতে এইখন মাৰি মাৰি-
তাকে ভাত পানী খালা।
ভাত পানী খোৱা নাই খামহে আৰু অকমান দেৰিকে বনাই আছে। বনাই হোৱাই নাই অলপ ষ্টাইলত বনাইছে।
ভালেই নহয় বাকী খবৰ খাতি ভালেই নহয় বোলো।
বাকী খবৰ খাতি আৰু ভালেই। আপোনাৰ-
অ মোৰো ভালেই ভালে বাৰু দেই আছো আৰু তাকে সেই আজি ইমান দিনৰ মূৰত ফোন কৰিলা।
তাকে আপোনালৈ বোলো ফোন কৰিলো অলপ অ অলপ এটা- ত অলপ ভালকে কথা পাতো বুলি অকণমান কনে আছিলো সময়ত ফ্ৰ্ৰি আছিলো। মই মানে হেৰি আৰু এতিয়া এ আমি যেনেকে মানে হেৰি কৰো মানে বৰ্তমান সময়ত মানে যেনেকে আমাৰ।
উম
হেৰি হৈছে শাক -পাচলি শাক- পাচলি বিলাকৰ কথা। সেইবিলাকৰ মানে অলপ ওপৰত কথা পাতিব লগগীয়া আছিলে মানে। ঘৰত এতিয়া এইটো ছিজনত কি কি শাক পাচলি হয় বা আমি কি কি শাক -পাচলি চাব লাগে আৰু তাৰ লগতে আমি এইটোও চাব পাৰো যে। আজি-কালি বৰ্তমান যুগৰ যোনবিলাক ল'ৰা ছোৱালী সহতি বেছিভাগ শাক পাচলিৰে যোন বিলাক ভিটামিন থাকে ন ভিটামিন থকা আইৰন- তাকে সেইবোৰ বস্তু নাখাই পেলাই কিয় মানে বাহিৰৰ বস্তুৰ প্ৰতি মানে ফুট টাইপৰ বস্তুৰ প্ৰতি মানে বেছি আগ্ৰহী হয় আৰু দুই নম্বৰতেহে আৰু অ আজিকালি। পাচলি পালিৰ দামতকে নে মাংসৰ দাম বেছি সস্তা হয় নেকি যোনবিলাক মানে। অলপতিয়াল ব তেনেকুৱা বস্তুবিলাক আহ পৰি নাম কষ্টা হৈ পেলাই। ভাল বস্তু বোৰৰ দামতো বেছি হয় নেকি মানে কত এফৰ্ড কৰিব নোৱাৰা হয় নেকি? সেই তেনেকুৱা ধৰণৰ কথাবিলাকৰ ওপৰত মানে আপোনাৰ লগত ডিচকাচছ কৰিম বুলি কল কৰিলো আৰু
হয় হয়। অ ভালেই ভাল- ভাল কৰিছে আকৌ দেই বিষয়টো মোৰ এটা বৰ এটা বেয়া পোৱা নাই। বাৰু কাৰণ চোৱা এতিয়া তোমাৰ- প্ৰথম কথা আমাৰ এতিয়া পাচলি দাম খিনি বাঢ়ি আছে হয় নহয় আৰু এতিয়া তোমাৰ- কি হয় বহুত মানুহে তোমাৰ- সেই পাচলিবলাক নাখায় মানে। পাচলি একদম কিনি খাবলে বেয়া পায়। বা তোমাৰ দাম বিলাকো অলপ বেছি কাৰণে কি হয় অ বেছিকে মাংস -চাংস মাংস খবলাক বেছি খাই গমপাইচা নাই
উম উম
আৰু আৰু কি হয় মানে আজিকালি ধৰি লোৱা এতিয়া পাচলিত- তেনেকে মানুহে মাংসৰ, টেষ্টটো বেছি ভাল পায় গম পাইছানে।
উম একদম
সেইকাৰণে মানে বেছি বিলাক বেছি। সেই মানুহ বিলাক মানে সেই মাংসৰ প্ৰতিহে বেছি আসক্ত মানেতিয়া গম পাইছা নাই। আসক্ত বুলিয়ে ক'ব লাগিব গম পাইছা নাই। কাৰণ এতিয়া তোমাৰ মানুহ বিলাকে তোমাৰ মাংস, লে মানে এদিনো থাকিবই নোৱাৰে মানে গম পাইছা নাই।
উম উম
কিছুমান মানুহ এনেকুৱা আছে তোমাৰ মাংস যদি এদিনো নহয়। সিহঁতে ভাত চাত খাব নোৱাৰে মানে গতিকে সেইটো কিন্তু এটা মানুহৰ বহুত বেয়া লক্ষ্য।
বেয়া লক্ষ্যন বেয়া লক্ষ্যন
অ এতিয়া তোমাৰ মানুহ বিলাকে কি হয় প্ৰথম কথা আমি শাক-পাচলিটো খাব লাগে গম পাইছা নাই মানুহ পাচলিৰ দামটো বাঢ়িলেও আচলতে আমি সেই পাচলিৰ পৰা বস্তু যিখিনি পাম সেইখিনিটো আমি মাংসৰ পৰা নাপাওঁ গম পাইছা নাই
হয়
হয় হয়তো তোমাৰ মাংসত তোমাৰ ধৰি লোৱা প্ৰটিন চটিন বিলাক বেছি পাবা গম পাইছা নাই কিন্তু তোমাৰ শাক-পাচলিত যিটো ভিটামিন পাবা সেই ভিটামিনটো কিন্তু তুমি মাংসত নোপোৱা কে- তিয়াও নোপোৱা গম পাইছা নে আৰু শাক-পাচলি খালে কি হয় আমাৰ স্বা- স্থ্যটো বহুত ভাল হয় গম পাইছা নাই আৰু শাক-পাচলি বিচ বিলাকত কি হয় খুব বেছিকে মানে ভিটামিন পোৱা যায়, আয়দিন পোৱা যায় গম পাইছানে মানে তোমাৰ মানে এক কথাত কবলৈ গ'লে মাল্টি ভভিটামিন আছে আৰু শাক-পাচলিত।
হয়
কিন্তু যিটো তোমাৰ মাছ, মাংসত তুমি ইমান তেনেকে নাপাবা।
উম একদম ঠিকেই কৈছে আপুনি।
অ গতিকে তোমাৰ সেই সেইটো কাৰণে কি কৰিব লাগে আমি শাক-পাচলীটো খাব লাগে। কিন্তু মই শাক -পাচলীটোট খাব লাগে বুলি মই এইটো শাক-পাচলি কথা কোৱা নাই যিটো তোমাৰ একদম তোমাৰ দৰব দি দি যিবিলাক বনাই মানে, মেডিচিন দি বনাই সেইবিলাক পাচলিৰ কথা কিন্তু কোৱা নাই দেই সেইবিলাক পাচলি কিন্তু আমাৰ বহুত অপকাৰ কৰে। গম পাইছা নাই গতিকে আমি পাচলি খাব লাগে। যি মানে যিটো আমাৰ ঘৰুৱা পাচলি গম পাইছা নাই ধৰি লোৱা ঘৰতে ধৰি লোৱা সেই গোবৰ সাৰ দি মেলি যিখিনি পাচলি উৎপাদন কৰে সেইবিলাক পাচলি খালে কি হয় আমাৰ শৰীৰটো মানে ভাল হয় আৰু আমি ধৰি লোৱা অহ পুষ্টিক পুষ্টি পাম বেছিকে আমাৰ স্বাস্থ্যতোও ভালে থাকিব। আৰু তোমাৰ কি হয় শাক সেউজীয়া শাক-পাচলি খালে কি হয় আমাৰ মুখত এটা অট'মেটিক কি অটমেটিকেলি তোমাৰ গ্ল' এটা আহে চাবাচোন গম পাইছা নাই মানে মানে তোমাৰ ধৰি লোৱা শাক-পাচলিত তোমাৰ সকলো ধৰণৰ ভিটামিন পোৱা যায় ন আৰু শাক-পাচলিটো তোমাৰ আমাৰ ব্ৰেইনৰ কাৰণেও ভাল। আৰু তাৰ লগতে কি হয় আমাৰ চকুৰ কাৰণেও বহুত ভাল গম পাইছা নাই
একদম সঁচা কথা কৈছে।
আৰু তুমি সেই সেউজীয়া শাক-পাচলি খিনি তুমাৰ ধৰি লোৱা তুমি যদি চকুৰে চোৱা সেউজীয়া ৰং- টো গম পাইছা নাই সেইটোও আমাৰ চকুৰ কাৰণে বহুত ভাল। গম পাইছা নাই গতিকে আমি তোমাৰ সেই একদম আমি মাংস চাংসটো কমাই খাব লাগে গম পাইছানে মাংসটো যদি যদি তুমি যদি নোখোৱাও তোমাৰ একো প্ৰব্লেম নহয়। কাৰণ তুমি মাংসৰ বদলি যদি তুমি চয়াবিন খুৱা গম পাইছানে তেন্তে তুমি সেই মাংস অঁ একেটাই পাবা গম পাইছা নাই এক একো ডিফাৰেঞ্চ নাহে কিন্তু তুমি চয়াবিনটো খালে কি হ'ব তোমাৰ একো চাইড এফেক্ট টো নহয় অপকাৰো নহয় কিন্তু যদি তুমি তাৰ পৰিৱৰ্তে যদি অলপ মাংস খোৱা গম পাইছা নে সেই মাংস কি কৰিব তোমাৰ কিন্তু চাইড এফেক্টটো কৰিব কিন্তু এতিয়া তোমাৰ বহুত মানুহ দেখি- অ মই বহুত মানুহ দেখিছো দেই আমাৰ গাঁৱতে মই বহুত মানুহ দেখিছো। তোমাৰ কি হৈছে তোমাৰ ফেটি লিভাৰ হৈছে মানুহবিলাকৰ সেইটো কেলেই হৈছে? এতিয়া তোমাৰ সেই বিশেষকে তোমাৰ যিবিলাক ব্ৰইলাৰ মাংস বিলাক খাই যে সেইবিলাক একেবাৰেই খাব নালাগে সেইবিলাক তোমাৰ চোৱা তোমাৰ ব্ৰইলাৰ যিকেইটা বেমাৰ মানে ব্ৰইলাৰ যিখিনি মানুহে খায় সেইখিনি চাবাচোন তোমাৰ একদম পোৰা শকত হৈ যায়, ফুলি যায় মানুহ বিলাক বিলাক গম পাইছা নে? সেইবিলাকো মানে কিবা ব্ৰইলাৰ নিচিনাই হৈ পৰে মানুহ বিলাক। আৰু মানে ব্ৰইলাৰ তুমি ব্ৰইলাৰ তুমি মানে ব্ৰইলাৰ ঔষধ বিলাক তুমি গম পোৱা নাই, কি কিমান বেয়া বেয়া ঔষধ দিয়ে।
তোমাৰ এমাহত অ এমাহত বা ডেৰ মাহত ব্ৰইলাৰটো ইমানে শকত কৰি দিব, তোমাৰ মেডিচেন মাৰি মাৰি কেমিকেল দি দি তোমাৰ ইমানেই শকত কৰি দিব, যে তোমাৰ হেৰি হৈ যাবগে গম পাইছা নাই? তোমাৰ মানে সেইখিনি তোমাৰ নিজৰ ভৰি মানে গোটেই শৰীৰৰ লু টো নিজৰ ভৰিকেইটাই ল'ব নোৱাৰা হৈ যায়, গম পাইছা নে? আৰু অ সিহঁতে চাবাচোন অ অকণমান গৰমতো থাকিব নোৱাৰে। আকৌ অকণমান বেছি যদি ঠাণ্ডাও হয় তেতিয়াও সিহঁতে থাকিব নোৱাৰে, গোটেই ব্ৰইলাৰ বিলাক এফালৰ পৰা মৰি যায়, গম পাইছা নাই? গতিকে সেই সেই বেমাৰ মানে সেই ব্ৰইলাৰ বস্তুটো মাংসটো একেবাৰে খাব নালাগে। আৰু তোমাৰ সেই ব্ৰইলাৰ ব্ৰইলাৰ মানে যিখিনি মাংস, ব্ৰইলাৰ মাংসত বহুতবাৰ পোকো ওলাইছে নহয়, গম পাইছা নাই তাত? তোমাৰ তাত বিভিন্ন ধৰণৰ তোমাৰ লেতেৰা লেতেৰা বেয়া বেয়া পোক ওলাইছে। গতিকে সেই মাংস বিলাক মানে অহ খোৱাটো খুব বেয়া, মানে আমি মাংস খালেও তোমাৰ চইচ কৰি ভাল মাংস খাব লাগে, আৰু মাংস খোৱাতকৈ বেছিকে তোমাৰ তুমি যদি শাক সেউজীয়া শাক পাচলি খোৱা, অ তেনেহলে তাৰ লাভটো মানে বেছি হ'ব। বুজি পাইছা?
হয় হয় হয়, আমি মানে কি কৰিব লাগে গম পাইছে নাই? মই ঠিকে কৈছে ঠিকে কৈছে মই বহুত খিনি কথা আপোনাৰ শুনিছো শুনি পেলাই ভাল লাগিছে, মানে এ বহুত ভাল কথা কৈছে আৰু একদম মন চুই গৈছে আৰু পোৰা, এনেকে মইও আৰু যেনেকুৱা বিচ বিচাৰি আছিলো মানে আপোনাৰ পৰা শুনিবলৈ তেনেকুৱাই শুনিছো। বহুত ভাল কথা কৈছে, আমি মেইনলি মই ভাবিছো মই মানে মোৰ নিজৰ তালিকাটোৰ কথা কৈছো মই নিজৰ মানে খাদ্যৰ তালিকা তেনেকে বনাই লৈছো, ত মানে আমি যোনটো সেউজীয়া শাক পাচলি হয় ন সেউজীয়া শাক পাচলিটোক মানে আমি আমাৰ এ দৈনন্দিন মানে আমি যোনবিলাক খাদ্য খাই থাকো সেই খাদ্যৰ কাৰণে অতি গুৰুত্বপূৰ্ণ অংশ হিচাপে তাক মানে এ সিকি হেৰি কৰি ল'ব লাগিব। চুজ কৰি ল'ব লাগিব এইটো যে আমি খাবই লাগিব শাক পাচলি তেনেকুৱাকে, কিয় কৰিব লাগিব কাৰণ কেইটা ত তাত মানে অতি বেছি মানে প্ৰচুৰ পৰিমানে মানে ইয়াত হেৰি থাকে পুষ্টি যোনটো হয় ন, নিউট্ৰিচন নিউট্ৰিচন থাকে ভিটামিন ভিটামিনচ বিলাক থাকে যে মিনাৰেলচ বিলাক থাকে প্ৰতিটো বস্তুেই মানে সেউজীয়া শাক পাচলিত থাকে। কিছুমান পাচলিত আপোনাৰ প্ৰটিনচ পৰ্যন্ত থাকে ঠিক আছে, আৰু যোনবিলাক আমাৰ মানে হেৰি হয় আমাৰ এতিয়া চাবচোন আজিকালি আমি যেনেকে ফাচ ফুড খোৱাৰ কথা ক'লে আপুনি ফাষ্টফুডৰ প্ৰতি মানুহ বিলাক আসক্ত হয় মাংসৰ প্ৰতি আস ত হয় ব্ৰইলাৰ মাংসৰ প্ৰতি, ত' তেতিয়া সেইবিলাক বেছিকে এতিয়া মানে খাই থাকে বেছিকে গ্ৰহণ কৰে তেতিয়া মানুহৰ মানে যোনবিলাক অ পেটৰ যোনটো হজম ক্ষমতা সেই হজম ক্ষমতাটো একেবাৰে কমি যায় মানে খতম হৈ যোৱাৰ দিশত মানে গুচি যায়, ত তেতিয়া আমি এ এতিয়া আমাক এই যোনবিলাক ফাইবাৰযুক্ত শাক পাচলি থাকে মানে আহযুক্ত যোনবিলাক। ধৰি লওক ফৰ একজাম্পল এ ভোলৰ জাল, জিকা, পচলা, কল পচলা ত এইবিলাক মানে আহযুক্ত খাদ্য ন, ইহঁতি কি কৰে আমাৰ সেই হজম যোনটো আমাৰ পাচনতন্ত্ৰত মানে যোনটো হজম ক্ষমতাটো সেইটো বঢ়াই দিয়ে। বুজি পাইছে, আৰু শৰীৰৰ মানে যোনবিলাক ৰোগ চোগ থাকে, সেইবিলাকো প্ৰতিৰোধ কৰাত বহুত মানে ক্ষেত্ৰত সহায় কৰে।
সহায় কৰে সহায় কৰে নিশ্চয়।
সেউজীয়া শাক পাচলি মানে আমাৰ বডিত মানে সেইটো মেনণ্ট ণ্টেন কৰিব পাৰে, বডিযে যোনটো ৰেক্সিও থাকে সুৱাৰেল বেলেঞ্চ কৰা। হৈ গল, তাৰপিছত প্ৰেচাৰ বেলেঞ্চ কৰা মানে নতুন সেইটো নিয়েৰ বিলাক যদি আমি ডেইলি যদি খাওঁ নহয়, সেউজীয়া শাক পাচলিসমূহ তে সি মানে বহুত ধৰণৰ প্ৰভাৱ পেলাই। আপুনি কৈছিলে চকুৰ কাৰণে ভাল আহ আৰু পেছাত আছে। মানে এটা সেউজীয়া শাক পাচলি খাই থাকে আমাৰ স্কিনৰ এটা গ্ল' এটা আহে মানে বেছি এটা উজ্জ্বলত ক এটা এটা আহে। ত' সেইবিলাক যে কথা বিলাক যে কৈছিলে ত সেই তেনেকুৱা টাইপৰে কথা আৰু, এতিয়া ধৰি লওক আমি যেনেকে উম বৰ্তমান চাবলে গ'লে আজি এতিয়া আমি যোনবিলাক ব তৰৰ পাচলি মানে, এতিয়া বতৰত যোনবিলাক পায় সেই তেনেকুৱা বিলাক বেছিকে খাব লাগে, আৰু
হয় হয়।
সেইয়ে বেছিভাগ আমি যোনবিলাক এ বজাৰত পোৱা মানে এনেকুৱা লাগিব নহয় কিছুমান অঁ, বজাৰত পোৱা কিছুমান বস্তুও মানে আপুনি মেদি চিন দি পেলাই বনাইছে বোলে এই দেখিলে চিনি পায় ন, কিছুমানাটো বিলাহী হৈ গ'ল। ফৰ একজাম্পল, ত তাত সেইবিলাকক ইনজেকচন দি পেলাই হেৰি কৰে ন। ত' তেনেকুৱা বস্তুবোৰৰ পৰা অলপ দূৰত। থাকি মানে ধৰি লওক যোনবিলাক শাক চাক থাকে ন সেউজীয়া সেইবিলাকো মেডিচিন দি লে বনাব নোৱাৰে ন ত তেনেকুৱা বস্তু বিলাক খাবলৈ অলপ বেছি গুৰুত্ব দিব লাগে আৰু।
অঁ
উম, সেই বস্তুটো যেতিয়া খাব ন সেউজীয়া শাক পাচলিটো যদি সদায় খাই থাকে ন, ত মানে খাবলৈ মানে কি হয় মনটো নোযোৱা হৈ যাব ন। ত তাৰ কাৰণে আপোনাৰ অঁ বনোৱাৰ মানে অ তৰিকাবোৰ বেলেগ বেলেগ হ'ব লাগে। সদায় সদায় বেলেগ বেলেগ তৰিকাত বনাব লাগে, উম আৰু দুই নম্বৰতে আমি এটা কথা মনত ৰাখিব লাগে যেতিয়া আমি এ সেউজীয়া শাক পাচলিসমূহ মানে খাওঁ। অঁ মানে পাচলি কথাই ক'লো মানে পাচলিত টোৱে ধৰি লওক এতিয়া কি কম অমিতা হওক তিহু হওক কিবা কি বি মানে এনেকুৱা হেৰি হওক সেইবিলাক যে কেঁচা অৱস্থাত খাম ন, তেতিয়া সেইবিলাক সেউজীয়া হৈ থাকে। ত তেতিয়া আমি সেই বস্তুবিলাক মানে বাকলি গুচাই পেলাই মানে ধুব লাগে। কিন্তু আমি যদি কুটি লৈ পেলাই ধোঁ কাটি লৈ পেলাই ধোঁ, ত তেতিয়া মানে তাত যোনবিলাক ভিটামিনছ থাকে যোনবিলাক তাৰ শক্তি বিলাক থাকে ন, সেইবিলাক মানে পানীত গুচি যায় উতি। তেতিয়া মানে অলপ প্ৰব্লেম হয়, বুজিছে আৰু বাইচাঞ্চ যদি আমি বজাৰৰ পৰা আনিছো, তেনেহ'লে তাকটো বহুত বেছি ভালকে ধুব লাগে।
ধুব লাগে।
বুজি পাইছে, ত যদি ভালকে নুধো তেনেহ'লে তাত বজাৰৰ তোমাৰ যোনবিলাক লেতেৰা চেতেৰা থাকে, সেইবিলাক লাগি থাকিব। প্ৰব্লেম হ'ব তাত অলপ, আৰু যেতিয়া আমি বনাম ন যেতিয়া আমি ফ্ৰাই কৰি থাকিম, তাক ভাজি থাকিম, তেতিয়া আমি গুৰুত্ব অতৰাই ৰাখিব লাগে যে, এইটো বেছি ভজা হ'ব নালাগে, অ', বেছিভাগ আমাৰ শাক পাচলি এনেকুৱা হৈ থাকে, সেইবিলাক মানে আমি হাফ ভাজি হাফ ফ্ৰাইতে খাব পাৰো মানে।
অ' অ'।
কিছুমান কেঁচা বস্তু, কেঁচা একেও খাব পাৰি পাচলি বিলাকতো এ ইমান প্ৰব্লেম নহয়, ত' সেইবিলাক আমি হাফ ফ্ৰাই যদি খাওঁ নহয়, তেতিয়া আমাৰ কাৰণে বেছি ভাল মানে আমি এই মানে জাষ্ট গৰম ভাপত মানে ৰখাই পেলাই তাক অ', আধা সিজা কৰিলো। মানে আধা সিজা নহয় আৰু, অলপ সিজালো আৰু অলপ মানে অ' এ এনেকে চোবালে মানে কৰৰ্কৰ শব্দ যে হয়।
হয় হয়।
তেনেকেইে আৰু বাৰু মানে, এইখিনি সাৱধানতা বনাওঁতে মানে লব লাগে আৰু। সাৱধানতা বিলাক, ত তেতিয়া মানে আমাৰ কোনো, উম, ইয়াৰ পৰা হেৰি নহয়। যোনখিনি মানে আমি ইয়াৰ পৰা পো কিবা নিউট্ৰিচন পাব লগীয়া আছে, গোটেইখিনি মানে ইয়াৰ পৰা একদম হাড্ৰেড পাৰ্চেণ্ট মানে পাম, আৰু সেউজীয়া শাক পাচলি মানে এনেকে মানে, আমি ডেইলি, ডেইলি বেচিছত মানে সদায় ৰেগুলাৰ যাতে তাক আহ সেৱন কৰি থাকিব পাৰো, মানে খাই থাকিব পাৰো। তাৰ প্ৰতি মানে বহুত ডাঙৰ এটা গুৰুত্ব ৰাখিব লাগে আৰু।